উ।
হেল্ল'।
হ কি কৰছা?
আছো এনে তুমি।
ময়ো এনে আছিলোঁ।
অ'। চাহা খালা, নাই মোক। না মইওঁ খোৱা নাই বাৰু।
অ', ওলাই যোৱা নাই।
ওলাই মানে ওলাইহে আহিছো লগৰ কেইজনীৰ লগত।
অ', বাহিৰত আছা।
উম বাহিৰতে আছো। তুমি?
মইও ঘৰতে আছো বাৰু আজি ওলাই যোৱা নাই ক'তো।
অ'। ঘৰত পাৰিছানে সোমাই থাকিবলৈ ইমান গৰমত।
আছোঁ আৰু এনেই বাৰু টাইম নাপাওঁ ন' আজি ছানডে হয়। ডিউটি অফ আছে যে।
অ' হয় নেকি।
সেইটো কাৰণে ঘৰতে অলপ চিল কৰিছো আৰু।
অ', অ'।
কলেজ যোৱা নাই।
কলেজ যোৱা নাই।
তুমি কিবা কিবা কৰি আছাে নহয় তুমি, বাকি।
হা।
তুমিতো কিবা কৰি আছিলা অ জব নে কি কৰি আছিলা নহয়?
অ'। মই মানে মেডিকেল লাইনত কিবা কৰি আছিলো আৰু। পঢ়ি আছোঁ।
কৰি আছা নে নে পঢ়ি আছা?
মানে পঢ়ি আছোঁ।
উম।
কমপ্লিট হোৱা নাই বাৰু, এতিয়াও আৰু আছেই দুবছৰ।
ভালে বাৰু, ক'ত কৰা মানে মেডিকেল লাইনৰো হেৰ পৰ্ট কৰা মানুহে সে নাৰ্ছিং টাইপৰ নেকি?
অ', নাৰ্ছিং টাইপৰে আৰু জি এন এম বুলি কয় নহয়।
উম, ক'ত ক'ত?
জি এন এম
উম
সেইটো মানে চাৰি বছৰে ক্ৰচ হয় তাৰপা মোৰ মানে দুবছৰ হৈছেহে আৰু দুবছৰ আছেই।
দুবছৰ কৰিলা
উম দুবছৰ আছে মানে একজাম অ' দুবছৰ আছে
কিবা দুবছৰ যে কৰি আছা মানে তাৰ কিবা দিয়ে নে সিহঁতে?
না চাৰি বছৰ কমপ্লিট হোৱাৰ পাছতহে মানে পাম আৰু।
উম একো নাই বাৰু এতিয়া শিকি থাকা।
উম প্ৰথমতে তেওঁক শিকাবই ন'।
দুবছৰটো হ'লেই আৰু দুবছৰহে আছে।
উম বছৰটো কেনেকে যায় হেনো গমেই নাপায় ন'।
উম, এনে দেইলি যোৱা নেকি।
উম দেইলি যাম আৰু ৰুমত থাকোঁ। তাৰপা আজি মানে আহিছোঁ মই ছুটিত-ছুটিত মানে বন্ধ আছিলে মানে এইকেইদিন।
উম।
ত কাইলৈ আকৌ যাব লাগিব, উম।
ৰুমৰ পৰা চাগে বেছি দূৰ নহয় চাগে ওচৰতে
নহয় অলপমান দূৰেই।
অ'।
দূৰে আছে অলপমান বাৰু লগৰ কেইজনী গ'লেই ৰুমত কিন্তু মইহে যোৱা নাই। ঘৰত আহিলে মানে যাবলৈ মন নাযায়।
অ আজি ঘৰ গৈছা মানে।
ঘৰ আহিলো মই আমাৰ ইয়াত মানে ভাওনা আছিল। তাৰপা ভাওনা চাব আহিলো এসপ্তাহ মানেই হ'ল মোৰ যোৱাই নাই মই। মাতিয়ে আছে সিহঁতে অ ভাওনা চালো।
ভাওনাটো খতম হোৱা বহুতদিন হ'ল মই চাইছিলোঁ। মানে কি বুলি কয়, কাৰোবাৰ ফোনত চাইছিলোঁ সেইফালে ভাওনা হৈছে বুলি।
অ হয় নেকি? খতম হ'ল বাৰু বহুত দিনে হ'ল। কিন্তু মই মানে যোৱাহে নাই মাতি আছে লগৰবোৰে। এজনী আজি গৈছে এজনী কাইলৈ গ'ল মানে কেইজনী মান আছে তাতে বাৰু আমি চাৰি পাঁচ জনী মান থাকোৱে ন ৰুমত
উম।
সিহতেকেইজনী গ'ল হা!
অকলে থাকা আৰু মানে।
মানে অকলে নহয় আমাৰ গ্ৰুপ আছে আৰু। অ ৰুম মেট আছে অকলেনো ক'ত থাকিব পাৰিম ন আৰু মোৰ ভয়ো লাগে অকলে থাকিবলৈ।
হ তাকেইতো।
নোৱাৰো।
উম
সনে কেইজী ফোন কৰি আছে মোক গা জল্লি বহুত গৰুচ আগবাঢ়িছে মাটি আছে চাৰু মগৈছো আৰু ৰ যাম কালি পৰহি ভিতৰত মানে ঘৰত আহিলে মানে একদম যাবয়ই মন নাযায় জানা
সেইটো এইটো নিজৰ ঘৰনো ক'ত এৰি থাকিব পাৰিবা
সেইটোয়তো আৰু কিবা এটা হ'ল বুলি কিবা এটা আছে বুলি ক'লে তো গাঁৱতো আৰু ৰখি থাকিব নোৱাৰোৱে আৰু যেনেকে হলেও মানে ঘৰত আহিমেই গালি খাই খাই আছো আৰু তোৰ কালি গলে মানে তোৰ কিমান গালি খাম
উম বাকী ভাওনা কেনেককাগ'ল
উম ভাওনাটো বহুত ধুনীয়া হৈছে
উ
কিন্তু মই পাৰ্থে ল'ব নাপালো এইবাৰ এনেই প্ৰতেক বছুৰে লওঁ না নললো ভাওনা ভাওনা নখনে আহিছো মই মানে পিছৰ ভননাখন আহিছো আগৰ দিনাখন নাহিলো
অ অ মানে এদিনে চাব পালা
উম এদিনে চাব পালো
তুমি কি জব কৰা নো
মোৰ মোৰ নিজৰ পাৰ্লাৰ আছে
অ অ হয় নেকি
আৰু কাটিঙো কৰোঁ হেয়াৰ কাটিঙো কৰোঁ ষ্ট্ৰেটো কৰোঁ চুলি
উ ভালেচোন
লৰা মৰ চব কৰোৱাৰ ধৰা
উ আকৌ ছোৱালী মানৰ তেটো নব নোৱাৰা
বনাও বনাও সিহঁটোতো চবকে বনাই দিওঁ
টেটু চিটো বনাব হলে তেতিয়াহলে তোমাকে কন্টেক কৰিব লাগিব
অ মোক কৰিলেই হ'ব মানে মই পাৰ্লাৰ নতুনকৈ মানে চছেটআপ কৰিছোঁ ন এই তিনিমাহ হৈছে আজি আৰু মানে মেচিনটোো আগৰপৰাই আছিলে মানে এতিয়া পাৰ্লাৰত মই পাৰ্লাৰটো আ পাই আছিলে মানে পাৰ্লত নি আনিছিলো ধৰা মই মেচিন খিনি এইটো মানে এতিয়া একেলগে হ'ব মানে গম পাইছ ন
অ গম পাইছো বাৰু বেছিদিন হোৱা নাই মানে ন খোলা উ উম একো নাই দিয়া কৰি থাকা অ অ ভালে বাৰু কৰি থাকা আৰু কিবা এটা কৰিবই লাগিব ন
তাকেতো নকৰিলেনো তেনেকে হব তোমাৰ তেনেকে কোনোবা চিনাকি তিননাকি পালে ক'বাচোন মোক যোনে টেঁটু বনাই ভাল পায়
অ হ'ব বাৰু আছে মোৰ কেনেকুৱা বাৰু মানেটো বনাম বনাম কৈ থাকে কিবা মানে আমাৰ ওচৰত এনেকে তেটটটো বনোৱা মানে সেই দোকান বা এনেকুৱা মানে একো নাই ওচৰত মানে
উম
হ'ব বাৰু মই তোমাক কণ্টেক্ট কৰাই দিম অ তেজপুৰ ফালে আছে বাৰু উম
কিন্তু ইয়াতে বহুত দাম কয় আৰু মই তোমাৰ পাৰ্লাৰৰ পাৰত মানে জোনটো পইচা লয় ন, তাৰ মই ছিক্সটি চেভেণ্টি পাৰ্চেণ্ট কমাই কেনে মই বনাই দিওঁ মানে গম পাইছা? মানে অফাৰত। ধৰা জোনটো মানে আ, তিনি হেজাৰ টকা, সেইটো মই তোমাৰ লওঁ ধৰা, সোতৰশ ওঠৰশ মান তেনেকে লওঁ। দুহেজাৰৰ তলত।
ময়ো ভাবি আছো মানে সৰুকে টেটু এটা বনোৱা কথা।
কি বনাবা বনালে?
বনালে
ফুল-চুল বনালে ভাল লাগিব। ন'হলে পখিলা বনালে ভাল লাগিব ন'হলে।
অ', এই হাতত মানে এনেকে যে, এনেকুৱা মানে বাটাৰফ্লাই এনেকে থকা। অ'। মানে চিম্পলকে আৰু অলপমানকে সৰুকে মানে ভাল লাগে সেইটো বহুত।
ছোৱালীয়ো বহুতক বনাই দিছোঁ মই।
অ'। তুমি বনাইছা নাই আকৌ?
আছে আছে, মোৰো আছে, বহুত জেগাত আছে। হাতত আছে, ডিঙিত আৰু ফেচতো আছে। মোৰ নিজৰ মেচিন দিয়ে বনোৱা বাৰু কিন্তু মানে মই বনোৱা নাই। মোৰ ফ্ৰেণ্ডছবিলাকে বনাই দিছে। কিছুমান মই বনাইছোঁ।
উম। টেটু আৰ্স্টিছে যদি টেটু নবনাই আৰু কি হ'ব ন?
সেইটো চখে আৰু আগপায়ে কি ক'বা। এইটো লাইনতে মানে মাথা বেছি মাৰিলো না।
অ', ভালে দিয়া। কৰি থাকা।
উম, বাকী তোমাৰ ষ্টাডিটো কি? হেৰি কৰি আছে নেকি? মানে প্ৰাইভেটলি পঢ়ি আছা নেকি তুমি এতিয়া?
উম, প্ৰাইভেটকে কৰি আছো এতিয়া বৰ্তমান।
অ', নাৰ্ছিঙো কৰি আছা তু, পাৰ্টটাইমলে চাগে?
উম। তেনেকে কৰি আছো আৰু সৰু-সুৰাকে মই।
বৈছিদিন নাই এবাৰহে, তাৰপিছতো তোমাৰোতো ভালে-ভালেই হ'ব ন তেতিয়া।
উম।
এতিয়া হেৰি ডিউটি কেতিয়াপা যাম ভাবিছা?
তে ডিউটি কেতিয়াপা যাবা?
ডিউটি কালি যদি যাওঁ তাতে, তাৰপা পৰহি পৰা আকৌ ষ্টাৰট কৰিব লাগিব।
উম, উম।
নহ'লে আকৌ নাইটত দি দিব পাৰে, ইমান দিন নাই যোৱা ন। উম, নাইটতো কৰিব লাগে। ইভিনিং, নাইটত, মৰ্ণিং এনেকে থাকে। শুবলৈ পাৰি নাইটত থাকিলে বহুত বেয়া।
কি হয় মানে?
ভয় লাগে মানে, ইমান টোপনি লাগে। হা?
ভয় নালাগে?
ভয়তো মানে এতিয়া নোহোৱা হৈ গৈছে আৰু।
অ'।
মানে যেতিয়া প্ৰথম গৈছিলো তেতিয়া মানে বহুত ভয় লাগিছিল কি হ'ব কেনেকে থাকিম হস্পিতাল ত তাৰ পৰা এতিয়া মানে নাই। এতিয়া ভয় ভাৱটো নাই বাৰু কিন্তু মানে টোপনিটোহে মানে কন্ট্ৰল কৰিব নোৱাৰো।
অ', শুবলৈও টাইম নিদিয়ে মানে কিমান ঘন্টা ৰাতি ডউটি কৰিব লাগে।
ৰাতি এই ছটাৰ পৰা ৰাতিপুৱা ছটা সাতটা এনেকুৱা হৈ যায় আৰু। বাৰটা উম।
কষ্টতটো নহয় তেনেকা কিন্তু মানে টোপনি মাৰিব নোৱাৰি নহয় এই
উম, টোপনি মাব নোৱাৰি তাৰপা আকৌ দিনত আকৌ অ'। বলেও মন নাযায়, মানে নাইটত বহুত প্ৰব্লেম থাকে। টোপনিটো মেইন আৰু টোপনিটো মেইন আৰু একদম।
ল'ৰা নাথাকে নেকি ৰাতি
ল'ৰা থাকে বাৰু নথকা নহয়। হস্পিতালতো ল'ৰা ছোৱালীো গোটেইবোৰ থাকিব পই হা
ল'ৰাবিলাকৰ মানে কেনে শিকে ন সিহঁতে নে সিহঁতে মানে কৰি আছে কামটো।
কৰি আছে কিছুমানে, কিছুমানে শিকা
অ'। ঠিক আছে বাৰু তুমি হেৰি কৰিবা এনেকুৱা ক্লাইন শ্লাইন পালে ক'বা মোক।
উম, উম, হ'ব দিয়া কৰিম দিয়া তোমাক মই।
উম, উম, ঠিক আছে দিয়া।
উম।